কি কৰি আছ?
এ আছিলোঁ বহি পেলাই, তই?
এনেই বহি আছোঁ আৰু কি কৰিবি আৰু গৰম যি আৰু আমাৰ ফালে লাইট নাই গাওঁ এৰিয়া নহয় জানোঁ।
মই বা আজি গৰম ডাল দেখিছ।
উম, বা কৰিছোহে নাই আৰু গৰম এতিয়াই ঘামাই পেলাইছোঁ ঐ।
তাকে, আছে বাকী কেইটা মাছ। টা সৰু পোৱালি বিলাক মৰি যাবগৈ দেখোন এনেকুৱা, তাৰপিছত ভাত পানী খালোঁ বাৰু। তই খালিনে?
মই খালোও অলপ অগত এতিয়া আগফেলাল বহি আছোঁ। আমাৰ ঘৰত লাইট নাই মানে এতিয়া।
অ' বাকী মাহঁতৰ ভাল। ভাল ভাল। পিছে হঠাৎ আজি মনত পৰিলে যে।
এনেই খবৰ খাতে ললো লগৰ বুলি আৰু কি কৰি আছ এনেই তই মানে ধনদা বিলাকৰ আৰু কথা কৈছো
তাকে এতিয়া দেখি য কি হ'ল কি নাই হোৱা এতিয়া ধৰি লওক মানুহ এটাই কাম কৰি আছিলে পিছফালে এতিয়া সেইটো গুচি গ'লগৈ তাকে ভাবি আছোঁ কি কৰোঁ কি নকৰোঁ
অ সেইটো তহঁতৰ পথাৰ মাটিটো ন মোৰ আৰু কি আৰু এয়া খেতি বাতিত চলি আছোঁ আৰু খেতি বাতি যে কৰি আছোঁ এতিয়া বৰষুণৰ কাৰণে খেতি বাতি যোৱাবাৰ ে চলিলে বাৰু এতিয়া বৰষুণ পেলালে। বৰষুণতো পেলাব লাগিব ধুনীয়াকে বাৰিষা সময় এতিয়া হাল বাম ধুনীয়াকে বৰষুণটো পেলালে, হাল বোৱাৰ পিছত আকৌ তোৰ কঠীয়াটো পেলাই দিম, কঠীয়াটো পেলাই দিম, কঠীয়া দি পেলাই দিয়া পিছত আকৌ বাৰিষা সময়ত আৰু এয়াই আৰু কি কৰিবি আৰু ধুনাই হয় মই পালে বেয়া নহয় বাৰু কে আমাৰ ফে আমাৰ ধৰ তোৰ ধুনীয়াকে মই আমাৰ হেৰি ধান পেলাই দিওঁ মই ৰঞ্জিত পেলাও বৰা ধান পেলাই দিওঁ আইো পেলাই দিওঁ ধুনেকে চলি আছো এতিয়া আৰু তহঁতৰ পিনে সেইটো তহঁতৰ মাটিতো সৰু পেলাই দিব পাৰো শুনি দুই বিঘা মাটি পৰি থকা চন পৰি আছে
তই মানে ভাবিছো তাকে ভাবিছো তই বাৰ ঠিক কল কৈলি কিন্তু মানে চিটি ধৰি লও চোৱা মানুহ নাই যে পিছনে
তই মোৰ কথা কত তই এতিয়া চোৱা মানুহ নাই তই কাম এটা কৰিবি ত মোৰ তাত আইডিয়া ল'ব হেবি মই এতিয়া দিম নহয় তোক, এতিয়া মই ধৰ এজন জানা শুনা মানুহ, জানা শুনা মানুহ এতিয়া মই কৰি থকা মানুহ সৰুৰে পৰা কৰিছো ৰে এই সৰু পোৱালিৰ পৰা মই ধান ৰুইছো এতিয়াটো বাৰষা সময় মই কঠীয়াটো পেলাই দিম ধুনীয়াকে, তই কাম এটা কৰ তই আমাৰ ঘৰত আহি যিবি
মই যাম বা যাম বাৰু যাম তেওঁ মোক মানে একো মানে একো আইডিয়া পোৱা মানে ভাবি আছো সেইডালো নকৰা হৈ থাকিলে কাম সি মানে ইমান মানুহৰ মাতি পৰি আছে
তই এইবাৰ কাম এটা কৰ এইবাৰ তই ধান খেতি ো নিজে কৰিব নালাগে বুজিছ
কি কৰিব পাৰি আদি কাক দিবি আদি তই ৰুবি
মইতো এতিয়া তোৰ তালৈকে যাবলৈ সম্ভৱ নহ'ব মোৰ এতিয়া নিজৰ মাটি আছে মই নিজে মাটিতে নিজে কৰি আছোতো তই, তহঁতৰ গাঁৱৰ ভাল মানুহ এটা চাই পেলাই আধি দি দে বুজিছ
ভাবিছো এই গাঁৱৰ এইফালে ধৰি লোৱা চব নিজৰ নিজৰ কামত হয় সেই ঘূৰি থাকে কাক তই বিশ্বাস কৰিবি তই কথাটো কৈছো আৰু
মই বাৰু তেনেকা মানুহ যদি পাও মই তোক ক'ম বাৰু দে আধি মানুহ যদি পাওঁ তে লগাই দিম বাৰু নহলে কাম এটা কৰ ত মোন আধি দি দে এবিঘা মোন এবিঘাত ত অ মোন আধিকেই দে তই এবিঘা মাটিত তই পাঁচ মোনকে পাবি ধান দুবিঘাত তই দহ মোন ধান ধুনীয়াকে খাব পাৰিবি দহ মোন ধান
বাকী আৰু ধৰি লওক খৰচা চৰ্চা আহিব নাই নাই
তই মোৰ কথা খৰচা নাহে তই তই এক টকাও দিব লাগে মোন আধিত ধুনীয়াকে খাই থাকিব পাৰিবি বুজিছ এজেগাত তই আধা বৰা ধান লগাই দে আহ ৰঞ্জিত লগাই ধুনিয়াকে খাই থাকিব পাৰিবি
মানে অলপমান হাত খৰচো লাগে না ভাবিছো তাকে কোনটো চাহ হলে মানে ইমান অক ডিমাণ্ড বেছি হয়
এ তেনেকে ৰঞ্জিত চাউলতটো ধুনীয়াাই বাৰু এতিয়া আইজোং চাউল ধুনীয়া বৰা ধানৰ এতিয়া ষাঠি টকা কেজি এ যি কৰ আৰু জহা বৰা লগাব পাৰোঁ ত জহা বৰা ধুনীয়া
মহাভাৰতৰ পৰা ঠিকেই কৈছ দেই মানে নিজৰ যেতিয়া খেতি বাতিৰ পৰা খাই সোৱাদেই বেলেগ সেইটো
উম উম ঠিকে কৈছো ঐ নিজৰ খেতি হ'ব লাগে এতিয়া এতিয়া এতিয়া আমাৰ ফালে ততো সেইফালে ভালেই আমাৰ এতিয়া ধৰ আগতে আগতে এতিয়া আমাৰ ভাল কৰিছে আমাৰ এতিয়া গৰা বান্ধি দিছেটো পানীতটো নোসোমাই মানে নদীৰ পানীতটো ত এইফে নদ এতিয়া আমাৰ ফেলে গৰাটো বান্ধি দিছে এতিয়া নাই নদী পানী নোসোমাই কিন্তু মানে এই হাতীৰ কাৰণে অকণ দিগদাৰ হয় আৰু আহি থাকেেতো অ এই যাক হিচাপে সোমাই যায় একদম তাক হিচাপে এনেকে ধ্বংস কৰি দিয় একদম তেতিা
এই তোৰতো বহুত খৰচা পাতি হৈ যাগে ল হেৰি হৈ যায় ন বহুত
এ সেইটোয়ে লচ বুলি ক'ব গ'লে সেইটোয়ে আৰু তে লছ আগতে ধৰ পানী খাইছিল এতিয়া পানী নোখোৱা হ'লতো এ ঠিকে আছে বাৰু এইবাৰ চাওঁচোন কি হয় সেই দিবতো যাবই লাগিব হাত
তাকে মানুহ ৰখাই দিব পাৰ এখন ৰাতি হলে কথাটো কৈছো মানুহ ৰখাই দিব পাৰ এখন ৰাতি হল
কোন মানুহ ৰখিব
হয় বাৰু আমাৰ আমাৰ এইফালে আমাৰ এইফালে বাৰ নাই তেনেকুৱা কিন্তু খালি মোৰ মাটি দুবিঘা পৰি আছে তাকে টেনশচন নে কি কৰিম কি নকৰিম
কি ভাল জান আঁ মই মাটিটো দ মাটি ন তাৰ ধান চানাক মানে ধুনীয়াকৈ সোনকালে পকে ততকৈ তহঁতৰ তহঁতৰ হেয়াতকৈ আমাৰ ইয়াত ধানটো সোনকালেই দ মাটি আৰু চাহ ধানটো ধুনীয়া হয় একদম
খোৱাবিচোন বাৰু এ খোৱাবিচোন তহতোৰ বেচাই হয় এদিন খোৱাবিচোন বাৰু ভাল চাই বৰা বৰা
প্ৰচন কি হয় কিবাৰতো লাগিব লাগে বাৰু ধুনীয়াকে ধুনীয়া হ'ব লাগে হয় কিবা অকল হাতীতোহে প্ৰব্লেম বেলেগ
সময়টো পাইছে এইটোতো এই কাৰেণ্ট তাৰ চিষ্টেমটো কিয় কৰি নিদিয় মানোনুহে ধৰিও
এ নাই অঁ হেৰি যে চাইড চাই লগাই দিয়ে স মানে তোৰ সেই পাৰ হ'বলৈ মানে অলপ চা আৰুফলে এতিয়া হাতীতটো এনেকেই নাহে নহয় চিধাকে তে লগালে গোটেই ফেঞ্চিং এটা ভেটি দিব লাগিব তেয়া ভেটি দিলে এতিয়া মানুহখিনি সোমাব কোনতে অ আকৌ অ অমানুহ সোমাব কোনতে মানুহটো ধানৰ ক্ষেতত সোমাব লাগিব সোই আৰু এইবিলাক এইবিলাক ইয়াত নিদিয়ে এইবিলাক পাহাৰৰ চাইডে দিয়ে বুজিছ অঁ পাহাৰ নহয় নহয় হেৰি নাই আৰু কি কৰিলো উপায় নাই ভগৱানৰ আহলিলা আৰু এইবিলাক তত
চালি আহহঁলে ভগৱানে ন তাকে তাকে তই মানুহ চানহ পালে মোক এইটো খবৰক কৰি দিবি ছু্বৈছশ
অঁ তই নহলে কাম এটা কৰ তই কুঁহিয়াৰ লগাই দে তাত
কুঁহিয়াৰ বহুত তেল এই শুনিছো সখন শুনিছো সখন বহুত তেলাপি কৰিব লাগে বোলে এইহোপা ক পেৰা কৰা
পেৰা চা এতিয়া তই কুঁহিয়াৰ তেলাপি কৰিলেও তো পইচা সটো আছে নহয় এক কেজিত এক কেজিত দৰৰ দাম য টো অ এইটোতো এক কেজি গুড় দাম এতিয়া এশ টকা আশী টকা কেজি বুইছ সেই গু়ৰটো এতিয়া বিচিথাকিলে কিমান ধুনীয়াকে লাভ হ'ব আকৌ তই কুঁহিয়াৰ বেজ কুঁহিয়াৰ ৰসটো বেজ বুজিছ কুঁহিয়াৰ ৰস এগিলাটো বি্ত ৰ
জেগ জেগা বাৰু অভাৱ নাই জেগা বাৰু অভাৱ নাই চলি যাব কিন্তু
তই মোৰ মতে সেইটোয়ে কৰ বুজিছ তই কঁহিয়া লগাই দে তো এনেই পৰি থাকাতকে চন পেলাব নালাগে মা
এই এই কুঁহিয়াৰটো কুঁহিয়াৰটো ছিজন চিষ্টেমত থাকে নেকি এইটো
অ অ এতিয়া আৰু এ আকৌ লগাব দিবই আৰু তাত
নাই শুনা নাই অলপ ভালকৈ কচোন
বাৰিষা সময়ত লগাই দিবি কুঁহিয়াৰটো
বাৰিষা সময়ত ন বাৰু হাতী ছাতী এবাৰ টেনশ্যন নাই আমাৰ সেইটো কাৰণে ভাল কিন্তু মানে ধৰি লও বহুত এখন তেলাপি কৰিব লাগে ঘৰৰ পৰাও মোক কৈয়ে আছে যে কিবা এটা এই বান্ধটো পৰি আছে কিবা এটা নকৰক কিয় কি
অ অ তই আলু লগাই দে আলু লগাই দিব পাৰিবি তই আলু লগাব পাৰি নহয়
দুবিবিঘা মাতি আছে বাৰু হৈ যাব বাৰু এয়া
অ আল এবিঘাত আলু লগাই দে অ ত এবিঘাত আলু লগাই দে এবিঘাত কুহিয়া লগাই দে ধুনীয়া ধুনীয়াকে পেৰি খাই থাকিব পাৰিবি নিজে নিজও খাবা হ'ব
এ হাল চাল বাবৰ কাৰণে হাল চাল বাবৰ কাৰণে তোৰ তৰ এই খেতিত জাল চাৰ পাব কাৰণে কি দুত পালে পাৱাৰ টিলাৰ হেৰি কৰেনে নে
নাই নাই এতিয়া আৰু এতিয়া মানে কি জান নাজান এতিয়া চব মেচিনেৰি যুগ হ'ল হয়নে নাই এতিয়া ধৰ ত মানুহ এটা লগালে দিনে সাজি তিনিশ টকা চাৰিশ টকা দিব লাগিব মেচিন টো লগাও মই ঘন্টা হিচাপে মোৰ দুবিঘাত তিনি বিঘা মাতি আৰামচে তিয়া কৰি দিয়ে একেবাৰতে
আৰমছে আৰমছে অহ'
হয় নাই, এতিয়া মোৰতো যেুনেকে তাত একেবাৰে ধান কাটি সিহঁতে একদম মাৰি কৰি বেগত ভৰাই দিব মোক হৈ গ'ল মোৰ কাম একেবাৰতে হৈ গ'ল, এতিয়া মানুহ লগালে মোৰ দিন যাব মৰণা মাৰ, ধান কাট পেলা, আকৌ বস্তাত ভৰা। সেইয়াই আৰু যাৰ কৰোঁতে বহুত টাইম লাগি যায়টো।
এইবাৰ কিন্তু তই কিন্তু, এইবাৰ কিন্তু চাউল কেইটামান হেৰি, বৰা কিন্তু খুৱাব লাগিব দেই।
এ, খোৱাম দে, তোক নুখোৱাম নেকি! আৰু, হ'ব দে।
আৰু এই তো-তো-তোৰ, এই তোহোতৰ কি পাৱাৰ টিলাৰখন আছে নে, নে সেইখন বেচিলি?
নোৱাৰিলোঁ আৰু চলাব বুজিছ! সেইখন ডেইলি, বেছিয়ে দিলোঁ আৰু।
তাকে মানে ধৰি ল, এতিয়া ভাবিছোঁ যে কিনি, ধৰি ল, বৰা-চৰা কাৰণে হাল বাবৰ কাৰণে ধৰি ল, টোৰ পাৱাৰটিলাৰখনৰ কাৰণে এই আজিকালি কিমান, কি, ক'ত লয় জানইটো মেচিনেৰী এইবিলাক অলপমান
নাই, নাই। তই এতিয়া ধৰ যদি কৰিম বুলি ভাবিছ ন তই মেচ মিচিনেৰী সেয়াতে কৰ বুইছ! মিচিনৰ হেৰিয়াত লাভটো বেছি। আৰু সোনকালে হ'ব বস্তুতটো। তেতিয়া মানুহৰ এইবিলাক কৰি লাভ নাই, মানুহক বিশ্বাস কৰি আজিকালি। তয় একদম মেচিনে হেৰিয়াতে পৰ
মই ভাবিছিলোঁ যে, কি তোৰ পাৰ্টলাৰ এখনকে লৈ আহিম, মই চা-চা-চাগি তাকে, তাকে। আৰু বাকী! এতিয়াটো কি এয়া, ত' কিমানমান লয় এইবিলাক পাৱাৰটিলাৰবিলাক এনেকৈ আনিলে ধৰি ল, তোৰ মাটি কিমানমান আছে, ধৰি ল?
সেয়া তোৰ টাইম লাগিব বুইছ!
উম।
এয়া বহুত টাইম লাগে, এয়া আনো পৰিপিত হয় সেইখন
উম।
তই মেচিনে আন এতিয়া মই কি কৰো জানো নাজানো এতিয়া মই আন মেচিনটো আনো মই মেচিনটো আনো ধুনীয়াকে এনেকে ধান কাটি একদম ভিতৰত সোমাই যায়। মই পিছত একদমই চৰ চৰা একদম গোটেই ধান ওলাই বস্তাত ভৰাই দিওঁ অ' ডাঙৰ মেচিন টো আনিছো তাৰ পিছত ধুনীয়াকে এনেকে ওলাই যায় বস্তাত ভৰাও বস্তাত লোট কৰো ট্ৰে্ট ঘৰত পেলাই দিয়ে স ট্ৰে্টৰ তাৰপিছত পইচাটো দি দিওঁ আৰু
তোৰ দিনে দিনে কিমান কি এ ভঘাখন মাৰি দিব পাৰেনে চাগে?
এ দিনে এবিঘা মানে দিনতে খতম কৰি দিয়ে গোটেই।
হয় নেকি?
প্ৰথম এতিয়া তোৰ মানুহ লগালে ধৰি এতিয়া কিমান দিন লাগিব তিনি চাৰি দিন লাগি যাব তাৰপিছত আকৌ মৰণা মাৰোতে লাগিব তো এসপ্তাহ দুসপ্তাহ। আকৌ চালো জাৰু দিয় লাগে কিয় মানুহ হা সেইয়াই আৰু তনে ইমান খিনি পইচাটো খৰচ কৰি থাকে একু নাই আৰু কমতে হৈ যায় কমতে কৰি দিওঁ আৰু
কিমান মাটি কিমান আৰু কিমানত কি কত লগাও তই
তিনি বিঘা মাটিত তাতে তোৰ আইজোন পেলাই দিওঁ বৰা পেলাই দিও ৰঞ্জিত পেলাই দিও
বাকী কঠীয়া চঠীয়াটো কঠীয়াঠীয়াটো মানুহ লগাও নে নিজে দি
কোঠিয়া চুঠিয়া মানে মানুহ লগাব লাগে আৰু কোঠীয়াতো মানুহ লগাবই লাগিব আৰু এ মইও যাও তাতে ঘৰৰ মানুহ ও যায় মাছ চাছ পৰে নদী আছে ন আমাৰ এপিনে নদীত পৰে মাছ বাৰিষা সময়ত আগতে পানী সোমাইছিলে এতিয়া পথাৰ পাওঁ আগতে কুচিয়াছুচিয়া মাৰিব যাওঁ এতিয়া ধৰ বৰষুণটো এতিয়া নদীতো পানি নোসোমাৱ ন এতিয়া ক'ত পাৰিম আৰু
তাকে মই বাৰু বহুত দিনি সৰুতে যোৱা তহঁতৰ ঘৰ ফালে তাকে তোৰ দেতাৰে দেতাৰে খেতি তেতিয়া দেতাৰে খেতি চেতি কৰা হেই তেনেকুৱা কথা নহয় তেনে কথা নহয় ধৰি ল এতিয়া তইও সময় নাপাওঁ ময়ো সময় নোপোৱাই
সেইটোৱে আৰু কি কবি আৰু
সময় ক'ত
তই পিছফালে মাটিকণ মাথা এটা মাৰ বুজিছ
তাকে তই মালিকে মাথাটো মাৰিব লাগিব মই তাকে তই বাৰু ফোনটো কৰিলি ভালেই হলি
পছে তাত তেনেকে ৰঙালাউ চঙালাউ লগাই দি এতিয়া খাই থাকিব পাৰিবি ঘৰত
সেইফালে বাৰু সেইফালে বাৰু এই কলৰ হেৰি চেৰি আছে বাৰু কলৰ খেতি চেতি
অ লগাইছো কল চল কলৰ খেতি মানে আৰু কলতো নিজৰ ঘৰৰ কাৰণে লৈছো আৰু এয়াই আৰু
নাই নাই নাই বাৰু অলপ চলপ বাৰু বেচা কৰাও যায় বাকী লেচু চাৰি কিছুমান আছে তাৰপৰা অলপমান খৰচা পাতি ওলায়
লেচু, লেচুৰপা খোৱাবি বাৰু লেচু অলপ ন
লেচু খুৱাম দে খুৱাম দে বাকী মই যোনটো লগাই চ এইটো বহুত ডিমাণ্ড নহয়
অ মানে লোকেল টো আমাৰ
লোকেলটো নহয় এইটো বাহিৰৰ হয়টো তোৰ নামটো অলপমান পাহৰি গৈছ চ' এইটো আমাৰ হেৰি পাপাই লগাই দিয়া দেউতাই লগাই দিয়া তাৰপাতো এয়া তাৰে লেচুটো ধৰিও একদম মানে কিবা এটা আছিলে খালেই বহুত দামী ডিমাণ্ড হয় লেচুটোৰ আৰু বেছ পিছে বা ভালে মানে দেখাই পাইছে তেম
এ ঠিকে আছে বুজিছ তেনেকে চল আৰু কি কৰিব
উপায় নাই অ তাকে বাকী ঠিকে আছে দে হলো ন মই লাগে ব কল চল কৰিলি কেলি দে মোক সোমোৱেই আৰু দে
দে দে হ'ব দে কাইলৈ পাতিম দে অ